শুনিছেনে অহ কি কৰি আছে অ শুনিছো
ভাত ব ভাত পানী বনাই পেলাই এ ল'ৰা ছোৱালী কেইটাক দিলো
অহ
স্কুল পঠিয়াই
অ কি বনালে ভাত
এ কি বনা এই কালি ৰাতি মাছ আনি থোৱা আছিলে
অহ
হেবেলী লতা নৰসিংহ জ্বলা শোৱা পাত গোটাই পেলাই মানে তৰকাৰীখন বনাই দিলো আৰু।
অ তাত হালধি দিয়া নাই?
অ' হালধি দিব পাহৰিলোৱেই হাল হালধি কাটালৈ দেৰি হ'ল।
অ' কেঁচা হালধি অলপ দিব লাগে খাই ধুনীয়া লাগে তেতিয়া।
অঁ এ দিবলৈ মানে দদাই থাকোতে ৰাতিপুৱা উৎপাত হয়তো।
অ'
হালধি দিব থাকিলে আও।
অ'। আপুনি খালেনে নাই? মই
এ সিহঁতক পঠিয়াইকৈ অকন লাহে ধীয়ে খাম আৰু।
অ, ময়ো এই ভাত পানী বনাই কৈ এতিয়া ছোৱালীজনীক খোৱালো। খোৱাই পেলাই সেই দেউতাকক দিওঁ আৰু। গা ধুই আছে।
স্কুল নাযায় নেকি ছোৱালী জনী।
স্কুল তাই স্কুল বন্ধ হৈ আ আছে।
অ। পৰীক্ষা হ'ল মানে। পৰীক্ষা হৈ গ'ল মানে। হেল্ল'। অঁ।
হয়। বন্ধ দিছে। এক তাৰিখৰ পৰা গৰম বান্ধ দিবই আৰু। অ' সৰু বিলাকে হৈ আছে এক তাৰিখৰ পৰা আকৌ গৰম